অ', কি কৰিছ?
এ, আছো দোকানলৈ আহিছিলোঁ।
অ', অ'।
এই মাত্ৰ আহিছিলোঁ, আজি দেৰিয়ে হ'ল অলপ মান।
আজি দেৰি হৈছে ন'?
উম।
অ', অ' আজি দছ, এতিয়া হেৰি সময় হ'ল নহয় এঘাৰটাই বাজিব এতিয়া আৰু।
এঘাৰটাই বাজিব হ'ল, এনে অলপ সোনকালে আহোঁ, মানে হেৰি হ'ল এইয়া পষ্টেলত পইচা থৈছিলোঁ যে। হোষ্টেলৰ সেই দাদা এজন আহিলে পইচা নিবলৈ, আৰু বহি বলে, গাঁৱৰে যে অকমান বহি পেলাই কথা পাতিলো আৰু মায়ো থাকিলে।
অ' দু এখাৰ কথা নাপাতিলেও বেয়া পাই।
বেয়া পাই আকৌ চাহ একাপ দিলোঁ, কথা পাতিলো তেনেকে দেৰি হৈ গ'ল। হেৰি নহয় তেখেতে কথা এটা কলে ভালে লাগিল বাৰু কথাটো। সেই লাইফ ইঞ্চুৰেঞ্চ কৰা আছে নেকি?
লাইফ ইঞ্চুৰেঞ্চ হেৰি এল আই চি?
এল আই চি নহয় এইটো মানে হেল্থ ইঞ্চুৰেঞ্চ, লাইগ ইন্সুৰেন্স কৰিছো মই। হেল্থ ইঞ্চুৰেন্স উম।
হেল্থৰ কৰা হৈ থকা নাই কিন্তু কৰা হৈ থকাটো ভাল কথা কিন্তু হেৰি যে আকৌ
উম।
সেইটো পইচাটো যে পিছত এনেই যায়গৈ।
এনে যায় কিন্তু মানে কি কথাটো হ'ল আজিকালি মানুহৰ কিমান বেমাৰ হয় নে নাই? আজি এইমাত্ৰ কথা পাতি আছোঁ, অকণমান পিছলে আকৌ ধৰি লোৱা আকৌ গা বেয়াও হ'ব পাৰে হয় নে? ক-কথাটো ক'ব নোৱাৰি সেইটো কাৰণে মানে মোক এনেকে বুজাই দিছে আৰু কথাটো মানে।
অ'।
ধৰি ল' আমাৰ চাৰিটা নামতে বেবি, বাৰ্বি, আমি, বাবু, মই এনেকে চাৰিটা এতিয়া নামতে ধৰি ল' ইঞ্চুৰেঞ্চটো কৰিলো
অ'।
কেইটামান বেমাৰ এনেকুৱা আছে মানে কি চৌবিশ ঘন্টাৰ পিছতে যেতিয়া খোলা চৌবিশ ঘন্টা হ'ব ইঞ্চুৰেঞ্চটো? চৌবিশ ঘন্টাৰ পিছতো যদি বাইচান্স তোৰ এক্সিডেণ্ট হয়, তোৰ কিবা এটা ফুট পয়জনিং হয়
অ'।
নাই সেই তেনেকুৱা হ'লে চৌবিশ ঘণ্টাৰ পৰা পাৰি। তাৰপিছত আৰু এইটো প্ৰিমিয়ামটো মানে কি হয় পঁচিছ হোজাৰ ধৰি ল' এবছৰত। আমাৰ চাৰিটা। অ' বছৰত ধৰি ল' পঁচিশ হোজাৰ তাৰপিছতে চাৰিটা মিলি পেলাই আমি থৈছো, চাৰিটা মিলি হেৰি হৈ যায় য ধৰি ল' মোৰ নামত আৰু মই তাৰ গেৰাণ্টাৰ আৰু ধৰি ল' বাৰ্বিৰ নামত পইচাটো থৈছো ইঞ্চুৰেঞ্চটো। যদি বাইচানস মোৰ পটককে কিবা এটা হৈ যায়
উম।
তেতিয়াহ'লে সেই ছয় লাখ টকাটো তাইতো পাবয়ে আৰু যিটো প্ৰিমিয়ামটো আমি মাহে মাহে বা বছৰেকত দিব লাগে
অ'।
সেই প্ৰিমিয়ামটো আমি আৰু দিব নালাগে আৰু সেইটো তাহঁতৰ পৰাই দি থাকিব। যেতিয়া দহ বছৰ বা বিশ বছৰ মেচিউৰিটি টাইমত তাই সেই গোটেইখিনি পইচা মানে তাই পাই যাব।
আকৌ বোল হেই তেনেক পোৱা নহয় বোলে এইটো বোলে হেৰি এ, পইচা কেইটা এনেহে যায়, নেপাও আৰু।
নহয় সেইটো এনেকুৱা এইটো নতুনকে স্ক্ৰিপটো নতুনকে আহিছে। এছ বি আই লাইভ। এইটো এছ বি আই লাইভ বুলি কয়। উ, তাতে মানে দ বছৰ যদি ছয় লাখ টকাটো তাইতো পাবই পাব, মোৰ যদি কিবা এটা হয় তাৰপিছত আকৌ হেৰিতটো পাই থাকিব যিটো আমি মাহে মাহে প্ৰিমিয়ামটো দিও সেই প্ৰিমিয়ামটো ফ্ৰী হৈ যাব, তাৰপৰাই চব চলাই থাকিব। আৰু তাই যদি কিবা বেমাৰ আজাৰ হয় সেইটোতো খৰচটো কৰিবই। আৰু তাৰপিছত আকৌ সচ কৰ লগতে সেই বছৰি বছৰি যিটো পইচা পায় সেইটো তাহাঁতে দি থাকিব মে চিৰিটি টাইমতো গোটেই পইচা খিনি পাই যাব। সিহঁতে দিব।
আকৌ কিছুমান মই এই কৈছিলে দাদা এজনে কৈছিলে মই আকৌ হেৰি ন কৰো আকৌ বোলে, এ গোলবেলাটা চোলবেলা এটা অপাৰচন কৰিবলগীয়া হলে তেতিয়া বোলে সেইটোো কৰি নিদিয়ে।
গ'ল্ড ব্লাডাৰটোত নিদিয়ে গ'ল্ ব্লাডু মানে কি হয় গল্ড ব্লডাৰ টো হৈছে গম পোৱা তই এবছৰ দুবছৰ ল আ যি মেডিচিন খাইও সেইটো কমাই থৈ দিব।
অ,
এপেণ্ডিক্সত দিয়ে এপেণ্ডিক্সত দিয়ে তাৰপিছত এনেকুৱা হাৰনিয়াত কেইটামান বেম হাৰ্টত দিয়ে কেঞ্চাৰটোত দিয়ে।
দিয়ে ন অ,
অ, এইয়া ফুলবাৰী যে মই যে কাপোৰ আনিছিলোঁ মৰমী মহন্ত যে মৰমী বা,
অ,
মই যে সদায় কাপোৰযোৰ যে আনিছিলোঁ যে অলপ বিয়াত যে পিন্ধিছিলোঁ। সেই বা স মৰমি বাও কেঞ্চাৰ হৈছে নহয়।
অ,
সেই কেঞ্চাৰটো হৈছে যে লাইফ হেল্থ ইঞ্চুৰেঞ্চ কৰা আছিলে দুমাহে হৈছে মাত্ৰ কৰা,
অ, অ,
তাৰপিছতে বেমাৰটো ধৰাত পৰিছে,
অ,
এতিয়া তাইৰ হস্পিতেলত যিমান খৰচ হয়,
অ,
ট'টেলি খৰচ এতিয়ালৈ ছয় সাত কিমান টকা মানে বিল হৈছে পাইছে তেনেকুৱা।
নহয়ি ৰচোন মই মই এটা কথা এতিয়া গোটেই খৰচটো বুলি ক'বলৈ গ'লে ধৰ ইঞ্চুৰেঞ্চত যিখিনি পাব সেইখিনি আৰু?
অ পচন সেইখিনিয়ে দহ লাখলৈ দহ লাখলৈ পাব। কিন্তু তাই এতিয়া প্ৰিমিয়ামটো দিছেহে তাই ধৰি লওক, দুহেজাৰ চাৰি হেজাৰ কিবা এটা।
অ',
অতি বেছি দিছে যদি দহ হাজাৰ টকা এটা দিছে।
অ',
তাই দহ লাখ টকা লৈচোন ফ্ৰ্ৰী হস্পিটেল খৰচ চব দিয়ে।
অ',
তাই এতিয়া ডায়েলিচিছ কৰিব লগা হৈছে। কিন্তু হেৰিত হৈছে যে ব্লাডত হৈছে নে ষ্টনত মই ঠিক গম পোৱা নাই। ষ্টনতে হৈছে নেকি ডাইলেচেচ কৰি থাকিব লগা হৈছে। এতিয়া হস্পিতালাইজ হৈ আছে। এতিয়া সি তাত দহ লাখলৈ তাহতক খৰচ পাতি চ'ব ফ্ৰী।
অ, অ', দচ লাখলৈ তাৰমানে তেওঁলোকে নিৰ্দিষ্ট এটা টাৰ্গেট লয় আৰু ন? নিৰ্দিষ্ট এটা টাৰ্গেট লয় আৰু?
কৰি থ'লে কাৰণে এতা চাচোন, এক লাখ দুই লাখ টকা মানুহৰ হাতত পতককে নাথাকে হয়নে?
নহয় নহয় তাকেতো শুনচোন টাৰ্গেট এটা সিহঁতে কৰি থয় যে ইমানখিনিহে খৰচটো আমি দিম বুলি নে কি?
নাই, নাই, সেইটো আনলিমিটেড এটা আছে।
আনলিমিটেড, আনলিমিটেড, হ'লে সিহঁত সিহঁতৰ কোম্পানীটো কি লাভ হ'ব, ইঞ্চুৰেঞ্চৰ কোম্পানীতটো
নহয় নহয় এটা আছে আনলিমিটেড মানে আমিতো প্ৰিমিয়ামটো দিয়ে থাকিব লাগিব জানা
অ' অ'
প্ৰিমিয়ামটো এফালৰ পৰা দি থাকিলেহে, সিহতে দিব পাৰিব। আমি প্ৰিমিয়ামটো মান্থলি হয়, বছেৰে গধ হয় মান্থলি কিমানকে হয় সেইটো দিয়ে থাকিব লাগিব। বছৰেকত হে ধৰি লক পঁচিছ হাজাৰ টকা হবগৈ।
অ,
সিহঁতে যে আমাক এতিয়া মই পতককৈ কিবা এটা হ'ল মই এক লাখ টকাৰ দুই লাখ নোৱাৰিম কিন্তু সেই সাত আঠ আঠশ টকা এনেজাৰ টকা
অ'
প্ৰিমিয়ামটো দি থাকিব লাগিব। সিহঁতে যিটো খৰচ হয়। সাত লাখ, দহ লাখ ছয় লাখ যিমান খৰচ হয় তাহাঁতে মানে সেইটো ফ্ৰী হৈ যায় ন সটো কাৰণে ভাল। বুজাইছে আৰু এটা এতিয়া নতুনকে আহিছে আনলিমিটেড
অ'
সেইটো মানে, তোৰ বেমাৰ হ'লে যিমান খৰচ পাতি হয় সটো আন আনলিমিটেড হয়।
সেইটো চাগে, পইচাও বেছিকে থ'ব লাগিব।
সেইটো, সেইটো, আৰু চাই পেলাই কম বুলি কৈছে, আমি চাৰিটা হ'লে কিমান হয় আমাৰ পৰিয়ালটো গোটেইকেইটাই প্ৰথম থলে হয় এটা
অ',
সেই অকল বা মই বাবু মানুহৰ দেহাতো নো কি আছে হয়।
অ'
ভাবিছো কৰিম বুলি মই যদি পাও কৰিমেই।
নহয় তাকেতো তেনেকে আকৌ পইচাও থব মাহে থব লাগিব ন নে বস্ত বছেৰেকত এটাই থব লাগে নে কি?
থলেই হ'ল নহয় মাহেকত যদি প্ৰিমিয়ামটো কিমান আহে তিনিমাহৰ মোৰত দিব লাগিব নে কি। মোৰ ভালকে বুজি পোৱা বোজাই দিবি পিছত কে
অ' অ'
হেইটো।
ন সেইটো আকৌ ভাইটিৰ লগত মই আলোচনা কৰিব লাগিব হয় থওঁতে
অ',
আকৌ বছৰেকীয়া হলে, বাৰু বছৰেকৈ মিল মাহে মাহে হ'লে আমাৰো এই খবৰ ভেজাল খবৰ ঢেৰ
কথাটো ভালকে বুজি পোৱা নাই, ভালকে বুজি তেতিয়া মই যতে কৰো তেতিয়া ভালপালে তো কও
অহ, অ
ন ম'মোতটা কিন্তু ভাল আৰু
অ', নহয়ক সেইদিনাখনে হেৰি বৌয় যে কৈছিলে তেতিয়া মই ভাইটিক সুধিছিলো নহয় তাৰপিছতে ভাইটিয় আকৌ কলে বোলে হে কি কৰিবা তুমি হেৰি এ থব থৈ যাব পাৰিবা জানো তেনেকে আকৌ পইচাটো যদি পিছত কৈছে নেপাওঁগৈ
উম,
তেনেকে ক'লে
উ সেই ময়ও ভালকে বুজি পোৱা নাই
অ', বেমাৰ আজাৰ নহলে পইচাটো যদি এনে যায় অ',
আমাৰ সেইদিনাখন হেৰি এক মমান আছিলে ৰবীন চাৰ ঘৈণীয়েকে
অ তাকে
এবছৰ দুবছৰলে নে কি তাৰ পিছত এইটো আকৌ হেৰি ভেলীত যায়গৈ
অ সেইটোৱে সেইটোৱে মই সেইটো কথাই কৈছিলো ভাইটিক অ
সেইটো হ'লেতো আমি নহব ন আমি
অ সেইটো হলে সেইটো হ'লে কেনেকে হব সেইটো হ'লে পইচা কেইটা আমি নিম পেলাই বেলেগক দি দিয়াহে হ'ব আনি আনি পেলাই
অ সেইতোয়ে হয় সেইটো মানে এনে বাই চান্স তোৰ যদি এই পতক কিবা এটা যদি তোৰ বেমাৰ হৈ যায় সেইটো বও ইঞ্চুৰেঞ্চটো কৰি থই যাইআৰু সেইটোয়্ বাই চানস মানে তৎক্ষণাত হ'ব ন আমিতো নাজানোও বিপদ জানো কৈ মাতি পেলাই আহে
তাকে
বিপদতটোতো কৈ মাতি নাহে হয়
উম
এতিয়া ক এতিয়া কথা পাতি আছো পিছ মুহূুৰ্ততে এবাক কি হয় কব নাই সেইটো তেনেকুৱা আৰু সেইটো তেনেকুৱা এয়া আমাৰ মণি দাই কৰিলে মণি দাই কৰা তিনিমাহ চাৰি মাহৰ পিছতে হেৰি হ'ল নহয় কাণৰ প্ৰব্লেম হল এতিয়া এক লাখ কিমান অ এ কিমান টকা এক লাখ কিমান হাজাৰ বিল হৈছিলে ত টটেলি খৰচ
চব খৰচা তাৰপাই হৈছে ন
অ চব খৰচ নাই বা হস্পিতেলৰ যিমান বিল হৈছে ঔষধ
ক্ষেত্ৰত মানে ভাল আৰু
অ ভাল এতিয়া মনিদাও ভবা নাছিলে যে এইটো মোৰ হ'ব হয় ন কৰি লোৱা পিছতে হ'ল গ'ল এতিয়াত সেইসিনি গোটেইখিনি খৰচ পাতি ফি্ৰীকে পালে
অ উম তাকে
উম
অ এইটো মই এবাৰ ভাইটিক সুধি চাও কথাখিনি সি যদি কয় অ যদি বোলে নাই ঠিকে আছে মই এইখিনি এনেকে মিলাব পাৰিমগৈ আৰু কথাখিনি ভালকে তই আৰু এবাৰ গম লবি গম লোৱাৰ পিছত তাক তেতিয়া মই বুজাই পেলাই কথা খিনি কব পৰা যাব আৰু হয় ক'ব যাও তেতিয়া মানে আলোচনা কৰি পেলাই যদি থওঁ মই ক'ম বাৰু তেতিয়া তই হেৰি তই তাৰ লগত কথা পাতিছিলি পাতি লবি ভালকে আকৌ
অ উম এই আমাৰ গাঁৱৰে দাদা হয় ভাল বাপ
এ মানুহজন অ অ বাবুদাৰ লগত চিনাকি যদি ভালে হ'ব চাগে
উ
উ উম
হ'ব দে মই কথাটো পাতিম
অ অ হ'ব দে অ